হেল্ল ', অ ক শুনা পাই আছো কোৱা?
অ' অ' কি খবৰ তোমাৰ?
অ' মোৰ খবৰ ভালে, তোমাৰ?
অ' মোৰো ভালে দিয়া।
উম।
অ' কি কৰি আছা?
এনে অলপমান বহি আছিলোঁ, চাটৰ ওপৰত বহি আছো আৰু। উপৰত বহি কিনে অলপমান হেৰি চাই আছোঁ তোমাৰ
সূৰ্য উদয় হৈ আছে ন, সূৰ্য এতিয়া না যাই আছে ন, সেইটো চাই আছো আৰু চানচেট চাই আছো।
অ' অ'অ' অ' অ' অ' আজি বতৰটো মই এনেই আছো ৰবা, ঘৰতে।
হয় নেকি ঠিকে আছে, তাত কিবা কিবি খালা নে খোৱা নাই এতিয়ালৈকে চাহ তাহ।
আমি চাহ -তাহ খোৱা নাই, ভাত খালো, তুমি কি খালা?
মইতো ভাত কেইটাবাতে খালো, এতিয়া অলপ দুপৰীয়া দুপৰীয়া টাইমত আৰু চাহ তাহ খাম অলপ পিছত।
অ' অ'অ' অ' আচ্ছা আচ্ছা। বলা আজি আমি বতৰৰ কথা পাতো আজি।
অ' অ' বঢ়িয়া, ভালে কথা মই এনেক মই এনেক বতৰৰ কথা ভাবি আছিলো। তুমি কথা পাতিবা আৰু ভালে।
অ' তাকে আজি বতৰো ঠিকে আছে বেছি গৰমো নহয়।
অ' সেনেকাে বতৰটোয়ে ঠিক, ব বেছি গৰম নহয় বেছি ঠাণ্ডাও নহয়। বেছি হেৰিও নোৱাৰে আনক। গৰমৰ ব দিন ন, গৰমৰ দিন এনে তোমাৰ ক'ব গ'লেতো বহুত গৰমে হৈ থাকে। কিন্তু এতিয়া মানে এনেকুৱা গৰম নাই আৰু আমাৰ এইখিনি এৰিয়া, আমাৰ এইখিনি এৰিয়া গৰম নাথাকা সেইটোৱে ভাল, আৰু এইফালে বতৰ, বতৰটো তোমাৰ ওপৰৰ যিখিনি আকাশটো আকাশটো দেখিবলৈ কিমান ধুনীয়া লাগি আছে এতিয়া।
অ এনেই ৰাতিপুৱা সময়ত বেছি গৰম লাগি থাকে, কিন্তু এতিয়া অলপ ঠিকে আছে। এতিয়া বেছি ৰ'দ চদো নাই।
টো বেছি ভাল, এইটো টাইমটো আৰু ৰাতিপুৱা একদম ৰাতিপুৱা টাইমটো। ৰাতিপুৱা আগবেলা এ আগবেলাত। এ একদম ভাল লাগে, কিয়তা সেই টাইমত মানে একদম শান্তি লাগে। কোনো হা হাল্লা চিল্লা নাই, কোনো গাড়ী চাড়ী চাউণ্ড নাই। কোনো হেৰি নাই, সেন সেনেকা টাইমত বহুত ভাল লাগে। মানে আমি গা আমিতো গা আমিতো চিটিত থকা মানুহ ন? আমাৰ গা এইগিলা শান্তি বস্তুতো নাপা পাই। আমি ইয়াতে গাড়ী ঘূৰাৰ ওচৰততে এই বোলে ট্ৰেইনৰ চাউণ্ড এইবোলে গাড়ী মটৰ চাউণ্ড এইবোলে এইটো চাউণ্ড আহি আছে সেনেকা।
উম, কিন্তু পাহাৰত থকা ভাল হয়। এতিয়া চৰাই তৰাই আৱাজ শুনি থকা শুনি থাকিব পাৰা।
উম, ক'ত কি হৈ আছে আকৌ গ'ম পাৱা যায়, ফুৰা যায় অলপমান চোৱা যায়, ডাঙৰ ডাঙৰ এতিয়া তলত হ'লেতো চোৱা নাযায় ন? তলত হ'লে তোমাৰ চালা আৰু এই চিধা চিধি ৰাস্তা দেখা পাবা বিল্ডিং ডাঙৰ ডাঙৰ বিল্ডিং। এ ভাল নালাগে। তোমাৰ পিছে তোমাৰ পি ছে কোনটো বেছি বতৰ বেছি ভাল লাগে?
মোৰ বেছি যেতিয়া বৰষুণ দি তেতিয়া ভাল লাগে মোৰ। ঠাণ্ডা ঠাণ্ডা হৈ থাকিলে ভাল লাগে, বেছি মোৰ গৰম ভাল নালাগে।
হয় নেকি?
অ', মানে ইমানো ঠাণ্ডা নহয় মানে নৰৰ্মেল আৰু ঠাণ্ডা।
অ', মোক মোক কোনটো চিজন ভাল লাগে জানা?
কোনতো?
মই একদম মিডিল চিজনটো ভাল লাগে। মিডিল মানে য'ত ঠাণ্ডাও নহ য় গৰমো নহয়, বৰষুণো দিয়ে কিন্তু বৰষুণ কেতিয়াবা বতাহ দিয়ে এনেকা টাইপ। সেইটো চিজনটো বেছি ভাল লাগে, সেইটোক কয় সেইটোক মনচুন চিজন মনচুন চিজন বুলি কয়।
অ', অ' মানচুন চিজন কয়। উম, সেনেকুৱা বতৰো ভাল লাগে, বৰষুণ হাৱা চাৱা দি থাকা চিজিন ভাল লাগে।
অ'।
কিন্তু হাৱা দিলেও আকৌ ধূলি চুলিও উৰি থাকে ন। তেতিয়া
এতিয়া তাত ধূলি চুলী উৰিবই, কিয় যোনটো ৰ'দত যোনটো বস্তুতটো শুকাই গৈছে সেই বস্তুতটো উৰি উৰি যাবই ধূলিত। টোটো ৰখাব কোনো নোৱাৰি ন। এইটো তুমি নিজৰ চাফ চাফা তাফা কৰি ৰাখিলে সেইটো চাফাই থাকিব আৰু। সেইটো নিজৰ নিজৰ ওচৰ পাজৰৰ কথা আৰু নিজৰ পৰিৱেশৰ কথা। ওচৰে পাজৰে কেনেকা আছে কেনেকা মান মানুহ আছে সেনেকা হিচাপতে চলা যাব ন। এতিয়া আমাৰ ওচৰত চোৱা, আমি হ'লো পাহাৰৰ মানুহ আমি এতিয়া পাহাৰত আছো। এতিয়া বৰ্তমান ধূলি বালিৰ কোনো প্ৰব্লেম নাই। আমাৰ ধূলি বালি উৰি উৰি আহিব উৰি উৰি অলপমান আহিব এনেকে ধূলি বালি কিন্তু তলৰ মানুহ এনেকা নহয়, তলৰ মানুহ আমি তলৰ খিনিত যিখিনি তোমাৰ ধৰি লোৱা যিখিনি এৰিয়া আছে গোটেই ধূলি ধূলি। ক'ব গ'লে একম ধূলি ধূলি, হেনেও ভাল নালাগে। এইটো কাৰনত পাহাৰ এৰিয়াত থাকো, মই পাহাৰ এৰিয়াত থাকা ভাল কে এটাই ভাল লাগে, যিটো এই বতাহ উশাহ নিশাটো বেচি পাওঁ। এইটো ভাল। আৰু ব বস্তু চাব পাৰি বিভিন্ন বস্তু প্ৰকাৰৰ বস্তু। ধৰি লোৱা এটা টিঙত উঠি কিনে তাৰ মই এইফালে আমাৰ এইফালে বৰ মহাবা- আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰ চাবা পাৰো ব্ৰহ্মপুত্ৰ চাবা পাৰো। তাৰপৰা একদম দন ডাঙৰ ডাঙৰ সেই পাহাৰ খিনিও চাব পাৰো, সেই ব্ৰহ্মপুত্ৰ সিফালে পা চাব পাৰি। সেইগিলা চোৱা যায়। তাৰ পৰা কিবা বিভিন্ন প্ৰকাৰৰ বস্তু দেখা পায়, আকাশত চোৱা যায়। এইফালদি আৰাম চে শুই শুই আকাশলে চাহ থকা। আৰু চানচেট চাই থাকা সেইবিলাক ভাল লাগে উম সেইটো কাৰণে মই এইটো মোৰ মনচুন মনচুন চিজনটো বেছি ভাল লাগে তাপা সেইটো সময়ত চব বস্তু টো দেখা পায় মানে ঠাণ্ডাও লাগে গৰমো লাগে বৰষুণো আহে বতাহও আ হে চব আহে একেলগে কোনো মানে ৰখা ৰখি হেৰি নাই এতিয়া তোমাৰ ঠাণ্ডা বস্তুটো কেনেকা দিনত ঠাণ্ডা হয় বাৰু ঠাণ্ডা দিনত ঠাণ্ডা বৰষুণ নাহিব গৰম দিনত তোমাৰ বতাহ বৰষুণ আৰু পা বৰষুণ আৰু ৰদ এইটো পাবাই সেই মনচুন চিজনত তুমি গটেই খিনি পাবা সেইটোৱে ভাল তোমাক উম তোমাক বৰষুন তোমাৰ বৰষুণ চিজন টো ভাল কিয় লাগে ৱে ৱে ৱেডাৰ চিজানটো
ভাল লাগে যেতিয়া মানে মোৰ বৰষুণত ভিজি ভাল লাগে যে সেইকাৰণে মানে ইমান ইমানো বেছ বেছি বৰষুণত ভিজিব নহয় আৰু মানে অলপমান বৰষুণত ভিজি ভাল লাগে মোৰ
উম বেছিভাগ ত বেছিভাগ ত এনেকে ভাল গৰম চে ঠাণ্ডা বৰষুণৰ ৰিজন আমি বৰষুণৰ মইও বৰষুণত বহুত এনজয় কৰিছিলো ন গম পাও বৰষুণ আমি চাইকেল লৈ কেনে ফুৰিছিলো ফুৰি কেনে অলপ দৌৰা দৌৰি খেলিছিলো ছা পানী আহি থাকে পানী ৰাস্তাত শুই যাওঁ আৰু শুই যাও পুৰা বৰষুণ দিয়ে বতাহ পুৰা বতাহ দি কেনে পুৰা জোৰে জোৰে বতাহ পৰে পুৰা উৰি উৰাৰ নিচিনা লাগে এ তোমাৰ বহুত কিবা কিবি কৰিছো
ভয় লাগে ন
নাই নাই আমাৰ ম ভয় নালাগে ইতা
মোৰ ভয় লাগে ৰাস্তাত মানে ওলাই যাবলৈ ভয় লাগে যে যেতিয়া একদম ধেৰেকনিত
নাই নাই সেনেকা সময়তো ওলাই যাব নালাগে আচল মত তে কিন্তু মই এনেকা কৰা নাছিলো মোৰ এনেকা ভয় চয় নাছিলে এইগিলাক সময় ওলা অ এনেকে ওলাই যাও এতিয়া সেইটো পতক কৰি আহি নপৰে না ৰা মাথাত সেইটোতো তোমাৰ এটা সেইখিনি তোমাৰ সেনেকা তোমাৰ যেতিয়া তোমাৰ বিজলী চিজলী পৰিব এতিয়া তোমাৰ সেইগিলা ত তোমাৰ একদম মেইন ইতাত নপৰে সেইগিলা পৰে পাহাৰৰ মাজত বা পাহাৰৰ ওপৰৰ ফেলে পৰে কিবা এনটক হেনতে মানে যোনটো ধৰি লোৱা যোনটো বিজলীটো দিব সেইটো সেই ক্লাইমেটটো চেঞ্জ কৰি দিয়ে বতৰ বহা বতাহ টোৱে চেঞ্জ কৰি দিয়ে সি সেইটো কাৰণে ধৰি লোৱা যোনটো চিধা আহিব লাগে সেইটো তেৰা হৈ কেনে গুচি
অ অ তে গুচি যায় তেনেকে ভাল লাগে
চব চিজনে চব চিজন নিজৰ কাৰণে ভাল এতিয়া নকওঁ যে বেয়া চিজ গৰম চিজনটো একেবাৰে বেয়াই হয় গৰম চিজনো ভাল হয় গৰম ছিজনত তুমি বহুত বস্তু কৰিব পাৰা চব চিজনে ভাল চব চিজনে বতৰো ভাল এতিয়া আমাৰ ইয়াৰে বতৰ ইয়াতে বতৰ এতিয়া তোমাৰ চৰলি কিমান আছে এতিয়া তোমাৰ ক'ব গ'লে এতিয়া থাৰ্টি চেলচিয়াছ চলি আছে কিন্তু আমাৰ থাৰ্টি চেলচিয়াছৰ নিচিনা গৰম পোৱা নাই আমি
অ উম তাকে
আমাৰ ইয়াতে চাৰ্টি থাৰ্টি চেলচিয়ছ বা থাৰ্টি থাৰ্টি টু অ থাত থাৰ্টি ওৱান চেলচিয়াচ চলি আছে কিন্তু আমি সেনেকা টাইপ গৰম পোৱা নাই কেছামান টাইপত ত কেছামান তাতে টুৱেটি টুৱেণ্টি ফাইভ চলি আছে তথাপি আমতকৈ বেছি গৰম এইটো চব চেলচিয়াচৰ হ সেইটোয়ে টাইপ এইটো মানে নিজৰ ওচৰে পাচৰে পৰিৱেশৰ কথা আৰু ওচৰ পাচৰে যিমান গছ গছনি থাকিব সিমানে তোমাৰ কাৰণে ভাল। তোমাৰ পৰিৱেশটো সিমানে ভাল হৈ থাকিব তোমাৰ অক্সিজেন তুমি নি উশাহ নিশা যিমানে। তোমাৰ যিমান অক্সাইড হাইট। তোমাৰ যিমান অক্সিজেন পাবা যিমান গছৰ পৰা সিমানে তোমাক মানে হাৱা বতাহটো ভাল দিয়ে। সেইটো কাৰণ মানুহে কয়। সেইটো কাৰণে কয় গছ গছনি ৰুব লাগে গছ গছনি ৰুব লাগে সেইকাৰণে।
উম আৰু বতৰ। চেইঞ্জেছ হৈ থাকিলে আৰু গা চাও বেয়া হয় ন এতিয়া যদি গৰম দি আছ।
গৰমটোতো সেইটো হয় এইটো তুমি এক্জাম্পল এটা মই কৈ আছ এক্জাম্পল এটা কৈ আছ। তো মই এদিন মানে মন্দিৰত গৈছিলোঁ একদম দূৰ মন্দিৰত মাৰ লগত তেতিয়া মান। মানে মোৰ এইখিনি এৰিয়াৰ পৰা বহুত দূৰ এইটো মানে ব্ৰিজ পাৰ কৰেগে অহ শৰাই ঘাট ব্ৰিজ পাৰ কৰি। হাজো মন্দিৰ এতিয়া মানে কি হল হয়। তেতিয়া মানে মই বহুত সৰু ইমানো সৰু নাছিলোঁ মই ধৰি লোৱা তোমাৰ দহ এঘাৰ বছৰ আছিলোঁ। উম মাৰ লগত নহয় মামাৰ লগত আমাৰ মা মোৰ মামাৰ লগত। তাৰপিছত কি হ'ল মন্দিৰত গ'লো তাত থাকিলো তাতে গ'লো গৈ। মানে একদম পূজা চুজা হৈ গ'ল তাৰ পিছত। আকৌ আহিলোঁ আহোতে মানে একদম মাথা ঘূৰা হৈ গৈছে কিয় কা মোৰ ক্লাইমেট চেইঞ্জেছ হৈ গৈছে। ক্লাইমেট চেঞ্জেছ হৈ গলে মানে বেমাৰ হৈ যায় অক্সিজেন চেঞ্জেছ হৈ গলে বেমাৰ হৈ যায়। এতিয়া মই হলো চোৱা এতিয়া মই হলো চিটিত চিটিত থকা মানুহ চহৰত থকা মান। মই মানুহটো ঘৰত দে। গাঁৱত যায় পতক কৰি থাকব নোৱাৰে ন তোৰ বা তাৰে সেইটো গ মানে। চব বস্তু চব। জাগাতে ক্লাইমেট গিলা বেলেগ বেলেগ পৰিৱেশটো বেলেগ বেলেগ টাইপ।
খাই।
তো‌ খায় এতিয়া নালাগে এতিয়া তোমাৰ এতিয়া। ঠিক হৈ গৈ এতিয়া মোৰ মানে কতো জালে যে বমিটিং হয় এইগিলা নহয় আৰু। আগতে কিছুমান তো বমিটিংও হৈ যায় ন।
অহ কিছুমানৰ টো বাছ চাছতো বমি আ। হি যায় ন দূৰে দূৰে গলে অহ। মোৰ ভালেই বাৰু এনেকুৱা। নাই নাই মোৰ বমি চমি হোৱা নাই এনেকে।
অহ হ'ব নালাগে এনেকা টাইমত হব নালাগে এনেকা টাইমত যদি বমি চমি হয় তেতিয়া কি কৰিব লাগে। তেতিয়া তোমাৰ বেলেগ একো নহয়। তোমাৰ উশাহ নিশাত বেছি নহয় পানীটো বেছি খাব লাগে পানীটো একদম খাই কেনে মাথাত ধালি দিব লাগে ধালি লোৱাৰ পিছ। ত মানে হালকা হৈ বস্তুতো।
আ আচ্ছা আচ্ছা।
যিমান পাৰা যিমান পাৰা সিমানে চাফাই এৰিয়াত যাবা হয় য'ত। ধূলি বালো নাই এনেকা এৰিয়াত যায় নহলে বেছি বেছি নহ'লে বেমাৰ হৈ যায় আৰু বেছি বেমাৰ হৈ। বমিটিংটো বেছি হৈ যায় বা মাথা ঘূৰাণি বেছি হৈ যায়।
অহ। তাকে।
পিছে তোমাৰ। তুমি এনে ক'বা গৈছিলা নেকি এনেকুৱাতো অ অনুভৱ হোৱা নাই কেতিয়াও যে বমিটিং চামিটিং। ত এনেকুৱা হোৱা নাছিলে কেতিয়াবা মাথা চাথা ঘূৰাইছে চাগে বেলেগ জগাত যোৱাত।
মাথা চাথা মানে কি মন্দিৰত গৈছো সেনেকে নোখোৱা। কি গৈছিলো তাৰপিছত এনেকে যোৱাতে বহুত ভিৰ আছিল মানুহ চানুহ বহুত আছিল।
অহ-
তেতিয়া মানে অলপমান হেৰি অলপ দিগদাৰি লাগিছিল মানে মাত- ঘূৰাও ঘূৰাও লাগিছে এইফালে ইমান ৰ'দ। তথাপিও আৰু আছো আৰু সেনেকে গৈ গৈ- গৈ গৈ সেনেকে মাথা ঘূৰৱা নাই অঁ।
অঁ ঠিকে আছে এনেকে অলপমান অলপমান নিজৰ এই ক্লাইমেট চাইমেট গিলাক চেঞ্জ হ'লে মানে। চেঞ্জ হ'লে মানে কি নিজৰ ট্ৰন কি কৰিব লাগে সিহতক।
অঁ কিন্তু ভিৰ ভাড় কিন্তু ভিৰ ভাৰত নোৱাৰি কিন্তু।
অঁ ভিৰ ভাৰত নোৱাৰি তেতিয়া মানে বস্তুতটো গৰম হৈ থাকে ন বস্তু পুৰা গৰম গৰম হেৰি হয়ঁ। সেইটো কাৰণে নোৱাৰি আৰু দিয়া আজিকে এইখিনি কথা পাতিলে হ'ল আৰু। পিছত বেলেগ বিষয়ে কথা পাতিবা অঁ দিয়া।
অহ-